আ, বহুত দিনৰ মূৰত ফোন কৰিলে বোলো!
চে
অহ। তাকে মই বোলোঁ, কি মন গ'ল আজি ইমান? কিবা কথা আছিলে, মই বোলো, বহুত হেৰি কথাই হ'ব চাগে দেই। ভাল আপোনাৰ? হেল্ল', হেল্ল'। হেল্ল' শুনিছানে?
ইতিহাসটো মাজতে নাইকিয়া হৈ গৈছিল, মাৰ কেনেকুৱা বোলো, এতিয়া গা।
মা এতিয়া ঠিকেই আছে, দিয়ক। অ', অকমান। মানে, এই আগতকৈ অকমান ভাল পাইছে আৰু কিনো আৰু এইবিলাকতো থাকেই।
তাকে মই বোলো ধেই দিন ফোন এটাও কৰা নাই।
অ', এণ্টি আপোনালোকৰ ঘৰত থি ঠিকে আছে, আপোনালোকৰ খুৰাহঁতৰ ভাল, খুড়া, খুৰীহঁতৰ?
অ', ভালে আছে দিয়া, ভালেই।
অ'।
উহ্, তা, তাহঁতৰো ভাল, চবৰে ভাল বাৰু। এই কেইটা দিন একো নাই বাৰু।
সৰু-সুৰাকে ইটো সিটো মানুহৰ থাকেই বাৰু।
চে ' তেনেকুৱা বিলাক থাকিবই আৰু।
থাকিবই, থাকিবই দেউতা ঠিকেই আছে, ঘৰতে আছে। অ', এতিয়া টিভি চাই আছে। অ', বা-বাতৰি বোৰ লৈ আছে, জানেই আজিকালি বা-বাতৰি। ইটো পিছত সিটো লয়, লয় আমাৰ অ', চাই অকণ বহে, কিনো কৰি থাকিব, একোটো বেলেগ কাম নাই ধৰকচোন।
তাকেই কিয়নো কৰিব আৰু।
এইটো কাৰণে মানে। বাকী আপোনালোকে আজি অ', হেৰি এইটো, কি বুলি কয় কি খাব?
আজি ৰুটিহে বনাম বুলি ভাবিছোঁ।
অ', ঠিকেই, কৈছা আমাৰো ৰুটি বনাম বুলিয়ে ভাবিছো বুজিছে।
অ'।
ৰুটিয় বনোৱা কথা, এই বতৰটো এইকাৰণে ব জিওঁ নহয়, এই দেহাটোৰ কাৰণেহে ডাঁৱৰীয়া দেহাটোৰ কাৰণে ন' দেহাবোৰ ভাল নোহোৱা হৈ গৈছে যে। সেইটো কাৰণে এনে ভাৱ ঠিকেই আছোঁ বুজিছে, এই বোয়েম বৰদোৱা ফালে ফুৰিবলৈ যাম বুলি
গৈছানে নাই?
নাই নতুনকে বনোৱা হপা যোৱা হোৱা নাই গম পাইছ ছে নে? তাকে বোলো এপাক চাই আহোগে। মনতো গৈ আছে যদিও যাব পৰা নাই এই ইটো সিটো কিবা কিবি ওলাই থাকে দিয়কচোন। মই আজি মাক তাকে কৈছো বোলো অ মাক কৈছ আজি মানে এই ইটো সিটো কিবা বুলি ক'লে কিবা কিবি হৈয়ে থাকিব সেই বুলিয়ে ন যোৱাকে থাকিম নেকি আৰু হয় নাই আৰু সকলোৱে গৈ পেলাই ফু তো দিছে। ইমান ভাল লাগিছে দেখিবলে। আহ তাকে আহ ইমান আমাৰতো যাওঁ যাওঁ লাগিছে সেইটো কাৰণে বোলো। অ নাই মা গৈছে মা এপাক গল মানে মায়ে মামাহঁতৰ ঘৰলে গৈছিলে। এতিয়া সোমালে মানে। এই আমাৰ আইতাৰ তিথি আছিলে আৰু কিন্তু মানে মই যোৱা হোৱা নাই।
উম।
মই যোৱা হোৱা নাই তথাপি মোৰ নিজৰে যাব মন গ আছে তেতিয়া মায়ে লগ ধৰিছিলে মানে তেতিয়া মোৰ কাম এটা আছিলে মই যাব পৰা নাছিলো কিন্তু মায়ে মানে পতককে সুৰুঙা পাই গৈ আহিলে। এতিয়া মোৰহে যোৱাটো হোৱা নাই এতিয়া কেতিয়া হয়। সেইটো কাৰণে হেল্ল' হেল্ল' অ। শুনিছোঁ শুনিছোঁ। অ শুনি আছো।
এ মইহে মাতটো নো শুনাৰো গৈছিল ৰবা তোমাৰ
এই মাজে সময়ে অকণমান নেটৱৰ্কৰ প্ৰব্লেম দি থাকে আৰু, সেইফালে
এ নেটৱৰ্কতটো আৰু এনেকে বৰষুণ চৰুষুণ পৰি যোৱাৰ পাছত বৰ দিগদাৰ দিনে
বৰ দিগদাৰ দিয় বৰ দিগদাৰ দিয় কেতিয়াবা এই চিম আপুনি মানে বেলেগলে ফোন কৰিব ধৰিলেও এই ৰিং কৰাটো নেদেখাই বা কিবা, ফোন এনে হেৰি হৈ থাকে। আৰু ৰিঙ কৰিলেও ৰিচিভ কৰিব নোবাৰে। কিহৰ কাৰণে হয় সেইটো মই নাজানো আৰু দেই।
উম
অকমান দিগদাৰেই হৈ যায়।
বৰ প্ৰব্লেম দি থাকে মাজে মাজে
অ সেইটোয়ে তাৰ পিছত এই সেইটোয়ে কৈ আছিলো বৰদোৱা মানে মই যাম বুলি ভাবিছো ভালকে চাই মেলি আহিম বুলি ভাবিছিলো মই মামাহঁতৰ ঘৰলৈ গৈ পেলাই যাম বুলি ভাবিছো আৰু। আৰু তাত আৰু ধুনীয়া একে মানুহে যে ফটো উঠিছে চাদৰ খেলা পিন্ধিহে উঠিছে। আৰু ইয়াৰ পৰা ইয়াৰ পৰা অ ইয়াৰ পৰাতো কুৰ্তি পিন্ধি গ'লেও ধৰক মই তাতে আমাৰ মাহী ঘৰ আছে তাতে আৰু সলাই পেলাই মই যাম বুলি ভাবিছো আৰু চাবলে ওচৰতে হয় আৰু
অ', ওচৰতে হ'লে ভালেই অ'।
ভালে তাকে এ আপুনি জানেনে এই যাম যাম কৈ থাকিলে যাব নোৱাৰি আগৰ পৰাই এইবিলাক ভাবি থাকিব নালাগে পটককে ওলাই পেলাই যাব লাগে কোনোবাখন অ তেতিয়া মানে কামটো সিদ্ধি হয় নহলে বহুত দিনৰ পৰা ভাবি থাকিলে আপোনাৰ ইটো নহয়, সিটো নহয়।
উম, উম।
ত' মানে অকমান দিগদাৰ। অশান্তি হৈ থাকে
উম
তাৰপিছতে বোলো আপোনালোকো তেতিয়া গ'লে আপোনালোকৰ ফালে যাম আৰু এপাক আৰু।
অ আহিবা আহিবা আহিবা আহিবা মাকো কবা ন
অ এতিয়া মা যায় ন নাযায় সিমান দূৰো মই নাজানো কিন্তু মই যাম বুলি ভাবি আছো আৰু গলে আপোনোক ফালে তটো মাবি আহিব লাগিব আৰু
উম অ আকৌ অকলে নহয়
উম এই মানে এ এফালে গলে এবাৰেই যোৱা যায় আৰু বহুত দিনৰ মূৰত যোৱা যায় ন ওলাই ৰোৱা ইমান নহয়েই ইফাল সিফাল কৰি থাকিবলৈ হ'লে ঘৰৰ ওচৰতে হ'লেওতো ইমান চিন্তা নাথাকে তো অকমান যাব লাগে যে। সেইটো কাৰণে আৰু মা গা বেয়া লাগি থাকে কাৰণে অকলে মানে এৰি থৈ সদায় ইমান দি দুদিন তিনদিন মানে সৰহকে থাকিবলৈ দিগ দিগদাৰ হয়।
দিগদাৰ, দিগদাৰ।
দুদিন তিনদিন বাৰু থাকিব পাৰি কিন্তু তাতকে বেছি হ'লে অকমান মায়ে দিগদাৰ পায় মানে।
পাব দিয়াছোন আও। মানুহ গৰাকী ভৰি খন হেৰি হৈ লৈছ যেনে নপতে
উম।
তুমিয়ে এতিয়া কিমান উম, তুমি এতিয়া কিমান খ সহায় কৰি থাক
ৰাপ ভৰি, কঁকাল এইবিলাক আৰু আজিকালি বিষ কোব থাকেই দিয়কচোন।
চবৰে থাকে, চবৰে। অকল আমাৰ বুলিয়ে নহয় অ'।
অ', এইতিয়া বয়স আহাৰি যোৱাৰ লগে লগে এইবিলাকতো
সেইটোৱেই। আজিকালি, আজিকালি বয়স নোহোৱাকৈ কম বয়সৰ মানুহৰ ল'ৰা-ছোৱালীও ক'ত কিমান নোহোৱা, নোহোৱা বেমাৰ বা! চুগাৰ হয়, প্ৰেচা তাৰ হয়, সৰু, সৰু বাচ্ছাৰ।
কেতিয়াবা মই আচৰিতে হৈ যাওঁ। অ', কিছুমান হেৰি দেখি লৈ পেলাই। ভয়ে লাগে।
ভয় লাগে।
কাৰণ আজিকালি মাম, মে, আজি আজিকালি বেমাৰৰ একেবাৰে মানে হেৰি নাই মানে। উম, সৰু-বৰ মানুহ-দুনুহ, ভাল-বেয়া, কিবা খাইছে-নাখাইছে বা একদম কিছুমান থাকে এই, কিছুমান থাক সেই চুৰ বেমাৰ যেতিয়াই তেতিয়াই যি টি হয়।
কি বেমাৰ?
বেমাৰ বুলি
অ', চোৰৰ নিচিনা মানে যেতিয়াই তেতিয়াই অ'।
যেতিয়া ভিতৰত কিবা এটা থাকে কিবা এটা ন' আজি মানে মই এনেই মোবাইল টো চাই থকোতে পাইছো আৰু কেতিয়াবা কিছুমানে এই ঔষধৰ কথা কথাছে এণ্টিবায়টিক ল'ৰা-ছোৱালী নৰ বা কাৰাবাৰনৰ এণ্টিবায়টিক টো বেছি দিবলে হাক বেছি দিয়াৰ ফলত মানে কি হৈ য়ায় পিছত এণ্টিবায়টিকে কামত নহা হয় বোলে।
এণ্টিবায়টিকতটো বেছি খোৱা বেয়াই বাৰু কিন্তু আজিকালি আকৌ এনেকুৱা হয়।
হয়।
অ কিছুমান বমাৰ এণ্টিবায়টিক নাখালে ভাল নহয়।
অ আপুনি জানেনে মই যেতিয়া? মোৰ এই কা হৈছিলে যে তেতিয়া কামত মোৰ দিনে তিনিটা এণ্টিবায়টিক দিছিল
বাহ।
শুকুৱাই মানে মোৰ অৱস্থা মানে মই বহুত ড্ক্তৰক দেখুৱালো মোৰ ভাল কৰিব পৰা নাছিলে মানে
উম।
সেই লাষ্টত ড্টৰজনে ঠিক কৰিলে কিন্তু মানে এতিয়া মোৰ কাহ হৈ যোৱাৰ লগে লগে চবেই ভ খাই যায়। আগতে ট্ৰিটমেণ্ট কৰ মানে ঠাণ্ডা ঠাণ্ডা বস্তু বাদ দি দিয়ে এনেকে এ ভয় খাবলগীয়া আৰু ভয় খাব লাগি আৰু
হোৱা নাই বোলো।
অ ঠাণ্ডা খাও ঠাণ্ডা খাওঁ মানে পৰহিয়ে তিনটা আইচক্ৰীম খাইছো।
তিনিটা একেলগে
তিনটা একেলগে খোৱা নাই, তাৰ অকমান ওলাই গৈছিলোঁ, তাৰপিছত খালোঁ। বেছি দামি নহয়, আইচক্ৰীমটো দশ টকাই লৈছে, কিন্তু বহুত ধুনীয়া খাবলৈ মানে। সঁচাকে বহুত ধুনীয়া মানে। তাৰপিছত আকৌ কৈ পেলাই ভাইটিক কলো আৰু দুটা লৈ আনাছিল মোলৈ কিন্তু দুটা আনিব লাগিব দুটা লৈ আহিলে সেইটো খালো তাৰপিছত ৰাতি বাৰটা এট বজাত এটা খাইছো।
উম।
কিন্তু সঁচাকে, বহুত ধুনীয়া খাবলৈ আছিলে। তাছে, এতিয়া মই বাদ দিলো আৰু।
উম।
সেইটো কাৰণে কিন্তু কালি আকৌ এই হেৰি ঠাণ্ডা এটা খাই দিলো আজি অকমান কাহৰ নিচিনা হৈছে এতিয়া বাদ দিব লাগিব।
মাতিবা এইবিলাক ইমান নাখাবা এইবিলাক বস্তু
উ, নাখাওঁ মানে কালিয়ে থৈ দিছোঁ। অ', থৈ দিলে মোৰ আৰু ৰক্ষা নাই মানে গৰম দিনকেইটা! মোক, কোনো মই গোটেই গৰম দিনকেইটা মই ডিঙিত গামোচা মাৰি থওতে যাব আৰু। তেনেকুৱা হ'ব পালে মানে সেইটোকাৰনে বৰ জিলাৰ।
কৰিব লগা হৈছে ৰ'বা। পটকৈ বেমাৰ এটা হলে বুলি ক'লে আৰু ভাল হওঁতে ইমান দেৰি লাগে।
বহুত দেৰি লাগে বহুত দেৰি লাগে আৰু আজি কালি মানে ট্ৰিটমেণ্টটোও দি লিয়া হয় আৰু পতকে ঔষধ বোৰো মিল নপৰে কেতিয়াবা সমানাখন তেতিয়া আকৌ জামালা হৈ যায় বহুত। আৰু অহা যোৱা কৰি থাকোঁতেই যায়।
উম,
কষ্টটো কষ্ট পইচাও বহুত যায় আজিকালি।
কাৰণ পৰীক্ষা নকৰাকৈ বেমাৰো নিদিয়ে ডাক্তৰে। হয়ো কথাটো, পৰীক্ষাটো কৰি চাই ল'ব কত কি হৈছে সেইটো ভাল বাৰু
অ, ভালেই বাৰু ঠিকে আছ দিয়ক ন?
অ', দিয়া বাৰু দিয়া, ৰাখিছো বাৰু দিয়া আজিলৈ।